কুৰ্তা।
অ শুনিছা ন বন্ধু।
অ অ শুনি আছো।
কি কৰি আছা।
মই মানে অলপ আগত ভাত খাই উঠিলোঁ ভাত খাই উঠি এতিয়া যিহেতু। পৰিছে ক'তো ওলাই যাব ইচ্ছা হোৱা নাই এই ঘৰতে ফেনৰ তলত বাগৰ দি আছো আৰু। ভাবিলো তোমাক এটা ফোন কৰো তুমি কি কৰি আছা।
মই আছো ৰবা এতিয়া ভাত খাম আৰু। তোমাৰ দহ বিশ মিনিট পিছত খাম আৰু ভাত।
হয় হয় এই মানে। গৰমত ভাত ভাতো খাব ইচ্ছা নোযোৱা হৈ যায় ইমান গৰমত হয় নে।
হয় হয় পানী বিলাক ঠাণ্ ঠাণ্ডা পানী বিলাক।
অ। এই কি কয় এই মই মানে হয় আজি। মই এঠাইৰ পৰা মানে এই আহি থাকোঁতে ঘৰলৈকে আহি থাকোতে মই আমাৰ এজন। শিক্ষক লগ পালো দেই মই পায় ভাল বয়স হৈছে। মানে এই য আমাৰ।
হয়।
এই অসমীয়া পঢ়ইছিলে তেওঁ মানে খুব। ভাল আছিল মানে চৰ শৰ্মা ছাৰ বুলি তেওঁ পূজা পাতো কৰে মানে এনেকুৱাকে। ভালেখিনি তেওঁ মানে চাইকেল চলাই আহি আছিল পিছত মই খা পালোঁ তেখেতক অ দেখা পায় মই মানে মাত ৰখি মই তেওঁক মাত দিলো তেওঁ ৰখিলে তেওঁ লগ পাই ভাল লাগিল তোমাৰ মানে
হয়
ঠিক আছে হেল্ল তোমাৰ মাতটো ফাচি ফাচি আহিছে ফছি ফছি বুজি বুজি আহিছে তোমাৰ মাতটো নাই কোৱাচোন অ এতিয়া পাইছোঁ অ পাইছোঁ
মই মানে কৈছিলোঁ যে মোৰ এ এনেকুৱা মনত পৰিল যে আমাৰ জীৱনত মানে শিক্ষক এজনৰ কিমান ধৰা ভূমিকা আছে যে শিক্ষক এজনৰ কথাত শুনিলে আমি জীৱনত মানে কিমাখিনি আগবাঢ়িব পা ৰো মানে সেইটো মোৰ আজি উপলব্ধি হৈছে হা মই তেওঁক পাই মানে খুব ভাল তেওঁ মানে খুব আমাক ভালদৰে মানে শিক্ষা যি অকল কিতাপৰ জ্ঞানেই নহয় দিয়াচোন মানে আমাৰ জীৱনৰ মানে কৃতকাৰ্য হবৰ কাৰণে কেনেকুৱা ধৰণৰ শিক্ষা বা দীক্ষা দিব লাগে তেওঁ গোটেইখিনি আমাক ইমান ধুনীয়াকৈ দিছিল
এ মানে আমাৰো তেনেকুৱা এজন শিক্ষক আছিল তোমাৰ দুজন মানে আছিল এজন মানে তোমাৰ এ টেন ক্লাছত নাইন টেনত আমাক গণিত আৰু বিজ্ঞান পঢ়াইছিল
হয়
মানে পঢ়ালে আমি ল'ৰাকেইটা অলপ দৃষ্ট আছিলো মানে তোমালোকে জানা আগ আগৰ ল'ৰাবিলাক জানাই মানে অলপ টাম ক্লাছতো টাম কি কৰি থাকে চব জ্বলোৱা তাৰপিছত ফুচফুচাই থাকে ন বেঞ্চিত থাকিলে কাৰোবাৰ পিঠিত টানিব কিবা কৰিব এ তেনেক পঢ়িলো আগতে মানে আগতে মানে এজন ছাৰ আছিল তাৰে আমাৰ বিজ্ঞান আৰু গণিত পঢ়াই পঢ়ালে মানে আমি এই পামচা কৰি থাকো তোমাক সোধে মানে আমাক মানে তই কি কিমান দিবিজান পাবি এটাইতো আমাৰ লগৰ এটাই কৈ দিলে ছাৰ মই ফাৰ্ষ্ট ডিভিজান পাম তাৰ পিছত কৈছে ই মানে কৈছে ফাৰ্ষ্ট ডিভিজান পাবি ছেকেণ্ড লৈ দেখাতোন দেখাচোন আৰু তোমাৰ মানে হে হেৰি কৰে মানে তোমাৰ কই যে পই আৰু গলহাই যাবি কিন্তু গলহাই যাবি মানে তোমাৰ তামচা প খুব তামচা কৰি ৰাখিছে কৈছে চুইচাইড গলে খাই যাবি ত
হয় ঠিক কৈছা এনেকে মানে শিক্ষকসকল তেওঁলোকে মানে আমাক যি মানে ধৰা শিক্ষাৰ দান দিছিল তেওঁলোকে মানে আমাৰ লগত বন্ধু সুলভ মানে যে এনে কে কৰিলেহে তহঁতে মানে আগবাঢ়ি যাব পাৰিবি যদি এতিয়া বদমাছি ক'ৰ তহঁতি কিন্তু পিছত পস্তাব লাগিব এনেকুৱা ধৰণৰ মানে নীতি শিক্ষাৰ যিটো মানে আমাক সদায় মানে। পঢ়োৱাৰ আগে আগে প্ৰায় পাঁচ দহ মিনিট মানে আমাক নীতি শিকা। শিক্ষাৰ ওপৰত মানে আমাক শিক্ষাদান দিছিল যে এতিয়াই বদমাচি কৰি আছ অ পিছত কিন্তু এইবিলাক পস্তাব লাগিব তহঁতে সেনেকুৱা ধৰণৰ কথা পাতে। হয়ঁ হয়ঁ আৰু আমাক বিশেষকৈ মানে অঁ কোৱা।
সেইবিলাক শিক্ষক এতিয়াও লাগব মানে কিন্তু এতিয়া কি ধুনীয়া কে মাতে কি কৰি আছা? ওম কথা পতৰা ধুনীয়াকে কথা প এই কেতিয়াবা চকত লাগব ল লগ পালে সোধে কি কৰি আছা এতিয়া ঘৰত কি কৰি আছা এনেকে কয় আৰু তোমাৰ মানে কি কাম কৰি আছা ক'ত? কি কৰি মানে এতিয়া ধুনীয়া দেখি এতিয়া ভাল লাগে আৰু মানে। তেতিয়া পঢ়াই থাকোতে ইমান ভাল লগে তেতিয়া মানে পঢ় পঢ়াই থাকোতে তেতিয়া সি শিক্ষক বিলাকক ভাল নালাগিছিল।
ভালনালাগে কা এচাৰি লৈহে মাৰে।
মাৰে দম দিয়ে তোমাৰ কোবাই তাৰে পিছত মানে- মানে আমি ভাবো তেতিয়া ইমান আমাক কিয় বেয়া পায় মানে তোমাৰ আমাক ইমান। কুবাই আমাক বেয়া পায় এইটো ছাৰ ভাল নালাগে এইটো ছাৰ আহিলে পোৰা পাছ কৰি কৰিছে ন কিন্তু আজিকালি দেখি দেখিলে মানে কি ধুনীয়াকে মাতে। মানে তাৰমানে আমাৰ কাৰণে মানে সেইবিলাক কৰি আছিল চাৰহতে।
ঠিকে কৈছে মানে মই তুমাৰ মাৰাৰ কথা কওঁতে মনত পৰিলে আমি মানে আগতে আহ বদমাচি চদমাচি কৰিলে বা কেতিয়াবা নম্বৰ কমাই পালে- আমাক মানে কাণত ধৰাই থোৱা বা হোমৱৰ্ক কৰি নিনিলে। কাৰণত বাহিৰত আঁঠু কৰাই কানত ধৰাই ধক কোবোৱা সেইবিলাকত মানে আমাৰ তেতিয়া খুব খং উঠিছিল যোব কিয় ইমান কোবাইছে বা কণত ধৰাই থৈছে লাজ লাগে। এনেকুৱা ধৰক কিন্তু মানে সেই পিছত এতিয়া অনুভৱ। কৰিছো সেইবোৰ মানে আমাৰ ভালৰ বাবেই কৰিছিল হয়ঁ নে?
হয়ঁ এতিয়া লা
আছে নেকি মাৰ খোৱা বা কাণত ধৰা।
হে হে নাই তেনেকুৱা মানে। কোবাইছিল কিন্তু কাণত ধৰা তেনেক কাণত বাহিৰত ধৰি পোৱা নাই তেনেকে।
অঁ!
আ এই সৰু যে গম নাপোই কিন্তু ডাঙৰ অভাৱ পৰা নাই তোমাৰ মানে আছিলে আৰু কিবা বদমাচি কৰিলে ক্লাছত
আৰু আহে
তলত কেতিয়াবা আৰু তোমাৰ এই হোমৱৰ্ক বিলাক নকৰিত থাকোতে হোমৱৰ্ক বিলাক কৰা নাছিলো ন। তেতিয়া পিছদিনা চাই মানে আহি আহেই বহী বিলাক চবৰে চাই। চাও এইটো লিখিছা নাই আমি ভয়ো লাগি থাকে। আমি মানে হোমৱৰ্ক বিলাক যেতিয়া তোমাৰ ঘৰত কৰি নিব দিয়ে মানে তেতিয়া। এতিয়া চাই সিদিনৰ ভয় লাগিছোই পঢ়া নাই সোমোৱা। চবোৰে বহি বিলাক উলিয়াই চাব। যে আমিতো পৰা নাই আমি কি কৰিম আমাক তেনেকে মাতি নি কোবাইছিল তেনেকে। এই হোমৱৰ্ক।
অঁ হয় দিয়া মানে তেতিয়া তেওঁলোকক আমি বহুত ভয় লাগিল কিন্তু! আজি মই এটা কথা ভাবো। আজিকালিৰ মানে ছাত্ৰ ছাত্ৰীসকলে নতুন প্ৰজন্মৰ তেওঁলোকে মানে। এই শিক্ষকৰ প্ৰতি মানে এই যেনেকুৱা আমি ভয় কৰা ভয় ভাৱ সন্মান কৰা সেইবিলাক। ভাব যেন অকমান কমি আহিছে কাৰণ আজিকালি গম পাই গম। পাইছা যে আজিকালি মানে মাৰাৰ যিটো মানে। কোবোৱা ৰিটো মানে উঠাই দিছে চৰকাৰৰ ফালৰ পৰাই নেকি। আইন কৰি দিছে যে কোনো ছাত্ৰ ছাত্ৰীক মানে হাত দিব নোৱাৰিব।
হয় হয় এই মই যোৱ কালি হয়।
হয় কোৱা।
ৰোৱা আজি তিনিদিন চাৰি দিন মান হ'ল আমাৰ এই গৰু গাঁৱৰ সৰু ল'ৰা এটা। এ মানে সিহঁতে এনে সৰু ল'ৰা বদমাছ কৰিবই বাৰু কমমানত তৃতীয় চতথত পঢ়ি আছে। মানে সিহঁতেও মানে তোমাৰ কাণত ধৰাই দিছো বাহিৰত। মই মানে এনে মই ভাবিলো ঘৰত দেখুৱাম আৰু অ', ঘৰত দেখ। ম আৰু ইহঁতক কণত ধৰি ধৰিছে ফটো এটা মাৰিলো মানে তোমাৰ। এমাৰোতে শিক্ষক এজনে। কৈছে মানে তোমাৰ যি এক দউৰি আহিছে অফিচ ৰুমৰ পৰা মানে। ভাবিছে মই ক'ৰবাত সামাজিক। মাধ্যম দি দিম চচিয়ল মিডিয়াত তা তাৰপিছত ভয় খাইছে হি। ক্ষকজনৰ ভয় হৈছে এ তুমি ডিলিট কৰি দিয়া ডিলিট কৰি দিয়া এতিয়া মানে এইবিলাক। আজিকালি মই কলো নিদিও ৰব এনে ইয়াক মানে ঘৰত দেখ। কাৰণে ঘৰত এনেই বদমাছ কৰি থাকে অলপ। মানে এনেকুৱা এনেকুৱা তেনেকুৱা মই এনে জমনি হিচাপত লৈছিলো। শিক্ষকজনে।
অ', অ'। অ', হয় হয় ছাত্ৰজনাকো তুমি ভয় খোৱাৰ কাৰণে মানে লৈছিলা। বা গম পাইছো।
আমাৰ ক'ৰবাত পথাতে
তেওঁ তেওঁক তেওঁৰ অ', দিগদাৰ হৈ যাব চাকৰিত দিগদাৰ হব অ'। হয় হয় শাস্তি দিয়া বুলি কাৰণ আজিকালি সামাজিক মাধ্যমত। নহয় লিখি দিয়ে নহয়।
হয়।
উম।
আৰু এইবিলাকতো কৰিব নোৱাৰে আজিকালি। এইবিলাকতো নিয়ম নাই এতিয়া। নোৱাৰে কোবাব নোৱাৰে কাণত ধৰাব নোৱাৰে। এইবিলাক নাই নিয়ম নাই। এ সেই এনেকে ভয় খাইছে তাৰ মে ভয়তে মানে মোক ডিলি কৰি দিছিল। মই বাৰু ডিলিট কৰি দিছো তোমাৰ কিন্তু মানে। মই ক কৈছো ছাৰে এনেকৈ তেনেকুৱা মই নিদিও নহয় ছচিয়েল মিডিয়াত। সামাজিক মাধ্যমত।
ঠিকে কৈছে আপুনি হয় দিয়া আজি। এই এ মানে এনেকুৱা ধৰণৰ শাসন বিলাকৰ কৰিব নোৱাৰাৰ ফলত তে নেকি। আজিকালি মানে ছাত্ৰ ছাত্ৰীসকলেও মানে শিক্ষকক মানে অলপ। ভয় নকৰা হৈছে সন্মান নকৰে।
হয় হয় হয় মানে শিক্ষক বিলাকৰো ভয়। হয় এনেকুৱা নিচিনা আৰু শিক্ষক বিলাকৰো ভয় থাকে ন যেত ই চাকৰিতটো গুচি যায় মানে নুপুবাকে থকাই ভাল।
হয় হয় হয় তাকেই। টো তাৰ ফলত মানে আমাৰ অ', হয় হয়।
হৈ যাব তোমাৰ।
অ। চা ছাত্ৰ ছাত্ৰী সকলৰো মানে এক সেইকাৰণে এনেকুৱা ধৰণৰ আজি কালি ভাৱ হৈছে যে আমাক তো বদমাছ কৰিলেও নোকোবাইয়ে একো কৰিব নোৱাৰে অ।
কিন্তু মানে মোৰ হিচাপত দিব লাগে মানে তোমাৰ এত টো পাৰ্মিচন মানে চৰকাৰে হেৰি তোমাৰ দিব লাগে স্কুল স্কুল বিলাকত। বেছি নহয় মানে অলপ শাসন কৰা হিচাপত দিয় দিব লাগে অলপ ভয় খোৱাৰ হিচাপত।
ঠিকেই ঠিকে কৈছা একদম ঠিক কথা কৈছে মানে কম বেছি পৰিমানে এনেকুৱা অ হয় এটা সমইত। মানে এনেকুৱা হৈছিল যে কিছুমান এনেকুৱা শিক্ষক আছে যি মানে অকমান ধৰা। মানে বেছি ৰাপ। মানে ব্যৱহাৰ কৰে জোন মানে ছাত্ৰ ছাত্ৰীক মানে গুৰুলা গুৰুলকৈ যিটো প্ৰহাৰ। কৰা বুলি কয় সেনেকুৱা ধৰণৰ মানে কিছুমান ঘটনা হোৱাৰ বাবেহে মানে এনেকুৱা। হৈছে কিন্তু এনেকুৱা তোমাৰ ধৰা। যেনেকৈ এ এবচতা আলুত চাৰি পাঁচটা গেলা আলু থাকে ঠিক তেনেকুৱাকৈ মানে। এই শিক্ষকৰ কেই কেইজনমান ধৰা অকণমান বেছি মানে এনেকুৱা ধৰণৰ এগ্ৰেছিভ। ভাবৰ মানে এ সেনেকুৱা ভাবহলে নহব।
হয় হয় মানে তোমাৰ হেৰি কৰে তেওঁলোকে মানে তোমাৰ সেই। হেৰিটো কৰে মানে কি তোমাৰ বেছি চৰাই এই। গালত মাথাত মাৰে এইবিলাকত মাৰিলে অলপ সেই হয়। চেকাৰে কোবাব লাগে ভৰিত কোবাব লাগে।
অ এচাৰি দি যদি হাতত বা ভৰি এনেকুৱাকে যদি কোবাই এনেই। শাসন কৰা হিচাপত একেবাৰে তাক মানে মাৰি ধৰা ধামৰাৰ সদৃশ এই ইচ্ছা কিছুমান আছে নহয়।
হয়।
কথা কৈছো মানে ট ভিডিঅ' কিছুম পাইছোঁ। সাতটামান মানে কিছু মান নতুনকৈ আই কৰিছে যে মানে। একো কৰিব নোৱাৰিব বুলি।
হয়। ঠিক আছে পিছত কথা পাতিম ইয়াৰ বিষয়ে পিছত কথা পাতিম দিয়া। ভালকে দে